অহ
অ কোৱা
কি কৰিছা
এ এনে বহিয়ে আছিলো, তুমি
মইও এয়া আছিলো এনেই কি, ভাতত খালা
অ এই ভাত চাত খাই মেলি এ এনেই অলপ বহি আছিলো আৰু
অহ, বাকী ঘৰত ভাল
অহ ঘৰত ভালে, তোমালোকৰ
উম, ভাল ভাল ভাল
উম তুমি ভাত খালা নে নাই
তুমি খালা
উম খালো
বাকী তোমাৰ ক'ত আছা এতিয়া, ঘৰত তেনে আকৌ কাবাৰ ঘৰত আছা
কোৱা
কোৱা নে মই, তোমাকতো কল কৰিম ভাবি আছিলো তুমি কল কৰিলা ভালে হ'ল এই মানে কথা এতাৰ কাৰণেহে কল কৰিছো তুমি আকৌ হেল্প কৰিবা নে নাইবা
কোৱাচোন বাৰু মই বাৰু পাৰিলেহে চিয়'ৰ হেল্প কৰিম আকৌ কিয় নকৰিম
উম, এই তুমি কেইদিনমান আগত তুমি ষ্টক মাৰ্কেটৰ নে ট্ৰেডিংৰ কিবা আহ, ইনষ্টাগ্ৰামত কিবা দিছিলা বোলে, না মই দেখিছো মানে, কিহত দিছিলা মই পাহৰিলো সেইটো কথা
ষ্টক -মাৰ্কেটৰ ওপৰত দিছিলোঁ মই ক'ৰবাত দিছিলোঁ অনলাইনতে।
অ সেইটোয়ে মানে মই মানে ভাবিছোঁ। মই মানে ভাবিছোঁ কিন্তু ষ্টক মাৰ্কেটতটো এনেকে কিবাকিবি কৰো নেকি এনেকে ভাবিহে আছোঁ। ত', সেইটো কাৰণে মানে, কাবাক সুধি পেলাই আগতে কেনেকে কি কৰে সেইবোৰ মানে জানি ললে ভাল হয় না উ সেইটো কাৰণে মানে এ তোমাৰ মানে। ভাবিলো এতিয়া লগৰ -চগৰ কাৰবা কোনোবা- কোনোবা আছে। মই তোমাৰ ফনো কৰিছিলোঁ আগৌ ফোন কৰি ন কিছু মানে ', -মানে এনেই নহয় বেলেগকেহে কৰা মই এনেই ফটো মাৰিছোঁ, মানে তেনেই কেনেকে কৰিছে। তাৰপিছত মই ভাবি আছোঁ। তোমাকে ফোনতটো কৰো নেকি তুমি যদি ক'ব পাৰা চবে আকৌ কবলৈ নিবিচাৰে যে সেইটো কাৰণে
উ ষ্টক মাৰ্কেটৰ ওপৰত
অ মই মানে সেইটোয়ে ভাবিছোঁ না কৰো বুলি সেইটো তাৰ ওপৰত মানে ভালকে গম। পাই -পেলাই মানে এইটো ষ্টাৰ্ট কৰিলে বা জানি ল'লে আগতে বেছি ভাল হয়, বস্তুটো
হম্ ', হু -হু -হু মানে কি হয় তুমি ষ্ট্ৰক-মাক, সেইটো ধৰা এটা ডেইলি লাইফ টাইপ ধৰা এটা ডেইলি ধৰা যেনেকৈ কিনা বেচা হয় বস্তু তেনেকে ধৰে চেইন ধৰ অনলাইনে হয় ধ হয় যিকোনো এটা ষ্টক। ধৰা বা ধৰি ধৰি লোৱা যিকোনো ধৰা এইবিলাক ৰিলায়ন্স চিলাইঞ্চ গ'ল্ড'ল কিব কিবি এইবোৰ অনলাইন। বাই চেলিং হয়, সেইটোৱে কয় ষ্টক- মাৰ্কেট ধৰা, এতিয়া ষ্টক- মাৰ্কেটত ধেৰ মানে ধৰা বিভিন্ন- বিভিন্ন ধৰা হেৰি আছে ধৰা এতিয়া ফৰেক্স বুলি কয়। কৃপ্ত বুলি কয় প্লাছ তোমাৰ ইপিনে ইণ্ডিয়ান ট্ৰেৰিং বুলি কয় ইণ্ডিয়ান ষ্টক মাৰ্কেট ধৰা সেইটোৱে
অ এনেকুৱা দুটা তিনিটা নাম বাৰু শুনিছোঁ দেই ক'বাত ক' শুনিছোনে দেখিছো একজেকটলি মনত নাই কিন্তু মানে গম পাইছ এই দুটা
ধ ষ্টক মাৰ্কেটটো হৈছে ধৰক তোমাৰ ইণ্ডিয়ান যোনটো এইবিলাক ধৰক ষ্টকচবোৰ ট্ৰেড কৰা কৃত্যতটো হৈছে ধৰা এইবিলাক কইন চিক কইন সেইবিলাক কপটো দেন আৰু ফ'ৰে এক্স হৈছে ধৰা ফ'ৰ একক্স ইউ এছ ডলাৰ যোনবিলাক তুমি ট্ৰেড কৰা সেইবিলাক হৈছে। ফৰেষ্ট টেডিং দিয়া আছে। আৰু ধৰা তুমি ষ্টকবাৰকে ট্ৰেডিং কৰিম বুলি ভাবিছা। আৰু ধৰা যিকোনো ষ্টকচ। যিকোনো এটা ষ্টক ধৰা লৈ লৈছা তুমি। লৈ পেলাই ধৰা ট্ৰেডিং ধৰা ট্ৰেডিং ট্ৰেড কৰিব লাগা বা হল্ কৰিম বুলি ভাবিছা ধৰি লৈছো তুমি এতিয়া। লগ এটা যিকোনো লৈছা দেন। তুমি সেইটো ধৰা হ'ল্ কৰিম বুলি ভাবিছা ধৰা। ফিউচাৰৰ কাৰণে ধ'ৰাব বা টু ইয়াৰ থ্ৰি। কিহৰ কৰণে। তাৰ যিকোনো এটা সৰু সুৰা ষ্টক সেইটো চিলেক্ট কৰিছা? চিলেক্ট কৰি থোৱা তুমি কিনিছা কিনি পেলাই ধৰা ধৰিছ যে লাগিছে তোমাৰ এইটো যে বাঢ়িব বুলি পিছলৈ ঠিক আছে। যে, অ ওৱান- টু, টু ইয়াৰ পিছত কিবা।
চফফ
ফাইভ ইয়েৰ বা টেন ইয়েৰ পিছত ঠিক আছে।
অ।
চামথিং তেনেযা অহম তেনেকে কিনা বেছা।
সেইটোৱে মানে সেটো তোমাৰটো মানে কৰিবলৈতো বহুত বেলেগ-বেলেগ মানে ৱেবচাইট নাপ নে কি।
উম, হম-হম ধেৰ এপ আছে বাৰু। উম। ত পিছত গম পাবা তুমি চালে ইউটিউবে চিউটিউবে পালে বাত চালেও পাৰিবা হম মানে কেনেকুৱা এটা ধৰা ষ্টক।
টাইম নে কি?
গুগলত নহয় তুমি প্লেষ্ট'ৰতে পাবা। প্লেষ্টৰতে পাবা হম হম প্লেষ্টৰতে পাবা প্লেষ্টৰতে পাবা বাৰু। আৰু তোমাৰ এটো কি বুলি কয় তাতে ধৰা ট্ৰেডিংটো ধৰা কেনেকুৱা টাইপ তোমাৰ ধৰা তুমি হেৰি কৰিব পাৰিবা অম ধৰা ষ্টকবোৰ ধৰা হ'ল্ড কৰিছে। হ'ল্ড কৰি পেলাই হ'ল্ড কৰিব হ'ল্ড কৰিব পাৰিবা ন হ'ল্ড কৰি পেলাই তুমি অমম পইচাটো ধৰাক হ'ল্ড কৰি ৰাখিছা আহিছা। হ'ল কৰা পিছত। কেনেকুৱাকে মানে আ ৰিক্স ল'ব লাগিব আৰু ধৰা এতি ধৰ ষ্ট্ৰ'ক টোত। কৈছে নাই। আকৌ কলতো কৰ আৰু দে। বোলে চাউনে আহিছে। তিপটো অফ কৰি দে।
হিহিহা